আহ
অ শুনিছে
আহ শুনি আছো কি কৰি আছ
এ আছো এনেই
উম মই এয়া চোতালতে খোজ কাৰি আছো
অঁ
এ কাম বন হল
হল
অঁ উম
অকললে এনে খোজকাঢ়িয়ে আছো মই
উম চাহ তাহ খালি
অ খালো মানে হেৰি ভিতৰত গৰম যে বাহিৰতে একে এনেই খোজকাঢ়ি আছো বৰষুণো পৰিলে যে
অ ময়ো সেই চোতালতে খোজকাঢ়ি আছো
অ সেইফালে বৰষুণ পৰিছিলে
এইফালে পৰা নাই বৰষুণ এনে ধৰিহে আছিলে
আহ
পইলে
অ অ
একে গপ গপকে গৰমটোহে লাগি আছে ত তাত বৰষুণ পৰিল যদি ঠাণ্ডা ন
অ বাহিৰত ঠাণ্ডা ভিতৰত গৰম বাহিৰত ধুনীয়া ঠাণ্ডা হৈ আছে এতিয়া
নাই বতাহো মাৰা নাই অকনো একে গপ গপকে গৰম হে লাগি আছে। তাকে আজি ফিল্ডত নগলো
অঁ
ফিল্ডত নগলো আজি এ চোতালতে বোলো অলপ খোজকাঢ়ো আৰু
অ অ তই ঘৰত খোজ অ ঘৰতে খোজ কাঢ়ি থাকিব নগলে
অ নগলে চোতালতে খোজকাঢ়ি ফুৰোঁ
আহ
গ'লে ধৰি লওক তাত অকমান বতাহ চতাহ মাৰি থাকে যে
অ অ মোকলি যে বতাহ বতাহ মাৰি
উম
উম
তাৰ পিছতে কাপোৰ চাপোৰ কৰিছ কৰিছানে নাই কাম
কাপোৰ এ নাইছিলোৱা মিচিনটো হেৰি হৈ আছে আছে ধেৰ কাপোৰ আছে মেচিন টো অকমান বেয়া বেয়া হৈ আছে এয়া বেজিটো ভাঙিলে মানেতো এয়া উম লাইনত চলোৱা মেচিন যে
আহ
আগৰ উম নিচিনা মেচিন হলে পাও মানে এইটো এতিয়া নাজানো কেনেকুৱা মানে বেজিটো লগাই কেনেকে এইটো মোৰ গম পোৱা নাই
অ আকৌ মানুহ মাতি আনিব পাবি আও
অ সে মাতি আনিব লাগিব মাতিছো অহা নাই
উম
কাপোৰ এসোপাৰ মান আছে সেয়া দহি বতিবলৈও আছে
উম
ব আধা বতাকে থৈ দিছো বাটিবলৈ এলাহ লাগি আছে
গৰমতে গৰমতে কাম কৰি মন নাযায় ন
অঁ
কিবা কাম থাকিলেও উম বৰ সেয়া কৰিবই এলাহ লাগে আৰু তাকে অ নিজে দহিবাতো
অ
এনে ঘৰ খিনিৰ ওচৰ চুবুৰীয়া মানুহক বনাই কৰি দিওঁ আৰু তাৰ পিছত আকৌ ঘৰ খিনি কৰিলও দোকানৰ পৰা লোৱা নাই অৰদাৰ দোকানৰ পৰা ল'লে যে ডেইলি থাকিবইে ন সেইকাৰণে দোকানৰ পৰা অৰ্ডাৰ লোৱা নাই
অৰ্ডাৰ ল'ব পাৰে মানে
অ অৰ্দে ল'ব পাৰে নহয় তেতিয়া ডেইলি তিনিখন চাৰিখন এনেকুৱাকে চাদৰ দিব
অ ভালে দিয়ক আমাৰ ইয়াত আকৌ তেনেকুৱা নাই যে চবে গুঠি লয় আৰু
অ
তেতিয়া তেনেকে লৈ ল গুঠি দিব পাৰিলো হয় পইচাটো পালে ভাল লাগে আকৌ
অ অ সিহঁতে ধৰি ল এশ টকা লয় যে তোৰ এশ আশী আশী টকা মানকে দিব আৰু সিহঁতে বিশ টকা মানকে দোকানীটোৱে লয়
অ তেনেকে হেৰিয়ে মই তে ওচতে চোৱা হয়
আহ বটি দিবা পাৰিলি হ
উম এতিয়া দুুৱ আও
অ মানে যিমান চাই কাপোৰ কিনিবা মানে তাক চিলাব দিব দুকাণত চিলাব দিয়ে দহি বতিব দিয়ে সেই দহি বতি তাৰ মানে কাম খিনি তেতিয়া দোকানে যোনে কৰি থাকে দোকানৰ পৰা অৰ্ডাৰ লয়
অ
সিহঁতক দিয়ে সি আনি পেলাই
অ অ সে আপোনালোকৰ
সিহঁতে দি যাবহি আকৌ লৈ যাব সি হল বুলি কলে
অহ আছো দিয়া ভাল বেয়া মাজত সয়া এই অৱস্থা ওচৰতেহে তেনেকুৱা আছে যে দোকান যো খান বিলাক বেছি যে আমাৰ এতিয়া ত ধৰিল ইমান নি চিলাই মানুহ বিলাকে সেই টাউনতে ধৰি লও চিলাই সেইটো কাৰণে অ নোপাওৱে তেনেকুৱা নিজৰেইখন চবে আও চব মানুহে বুটিব জনা হ'ল যে নিজে নিজে বতি লয় আও
উম আও আজিকালি পইচা কেইটা দিবও এশ টকা এটা লয় ন এনেই ধৈল ত্ৰিশ টকাামান আনিলে সুতা আনিলে হৈ যায় হয়নে
অহ
এনেচা সূতা ত্ৰিশ টকা দি আনিলে
অ ত্ৰিশ টকা আনি অ ত্ৰিশ টকা আনিলে ধুনীয়াকে হৈ যায়
হৈ পেলাই ৰয়হে মই কওঁ যে ৰয়হে অলপমান সূতা
অ অ ৰয় আকৌ মোৰ সেয়া ৰখে
উম তেতিয়া আকৌ বেলেগ কাপোৰ আনিলে কৈ দিওঁ আও হে তেনেকুৱা হয়
অঁ
বোলাউজ চিলোৱা কিমান কে ল বোলাউজ চিলা বোলাউজ চিলোৱা কিমান কেলৈছিলি
এ মই হেৰি ব্লাউজ মই নিচিলাও নহয় মই এনেই এই পতি লগাও ধৰি ল আকৌ মেখেলা চিলাও মেখেলা পঞ্চাশ টকা অ হেৰি পতিত টো সে এশ টকা
দেৰশ টকাকে ল আ
অহ আপোনাকৰ তাত কেনেকে লয় পতি ছিলালে অ
ব্লাউজটো আঢ়ৈশ
অ বুলাউজটোত আঢ়ৈশ লয়
উম
অহ আমাৰ ইয়াতো সেই বোলাউচ আঢ়ৈশ আৰু মানে ডিজাইন লৈ লয় আও দুশ টকাতো চিলাই দিয়ে চিম্পুল টো আকৌ আঢ়ৈশও লয়
অহ অ অ এবাৰ ইয়াতো তেনেকুৱাই দিজাইন দি ভালকে চিলালে তিনিশ চাহ তিনিশ পাঁচশ লকে পাতকাপুৰ কাপোৰ যদি চিলাই ভালকে ডিজাইন দি পাঁচশও লয়
অঁ অঁ অ এই পাটৰ কাপু তোৰ মই লৈছিলো যে হেৰি বিয়াতে ব্লাউজ কেইটা মই চিলালো ভালকে নিচিলালে নহয় সেই মৰি গাঁৱত দিয়া হয় চাগে ধুনীয়াকে চিলালে হয়
অহ অ ডিজাইনটো দেখুৱাই দিলে তেনেকে চিলাই দিয়ে
অ ই এতিয়াে মোৰ সেই ব্লাউজ দুটা বেয়া কৰি বেয়া মানে হেৰি আৰু তে পিন্ধিব পাৰি আৰু
অ কিছুমান ফিটিং নহয় কাপোৰটো ফিটিং নহয় ন
ফিটিং ন হ'লে মানে
ফিটিং নহ'লে ব্লাউজটো পিন্ধি ভাল নালাগে
অ তাত এতিয়া দিয়া গৈ নে বোলো ভাল আছিল সম সময় নহলগৈ যে ওচৰতে দি থৈ দিলোঁ
উম উম তাতে দে খেতি বাতি কৰি আছ এয়া
অ খেতি বাতি এতিয়া হেৰি শালি খেতি কৰিব যে
উম
হাল চাল বাই আছে আৰু
বা
অ বাই এ অ এতিয়া মানে কঠিয়া পেলালে আহা কঠীয়া ওখ হ'লে ৰুব‌ আ
আহ ঘৰলৈ গৈছ অনা নাই ঘৰত বোলে মায়ে গৰু এজনী আনি লৈছে
অঁ আনিছে ঘ'লো হেৰি যোৱা হয় নাই যাব লাগিবহে মাটি আছে
অ
পোৱা নাই
এতিয়া গৰু আনি লৈছে ন আকৌ এতিয়া ক'তো যাব নোৱাৰিব গৰুজনীৰ কাৰণে
অ হে গৰুজনীৰ কাৰণে এতিয়া কলোকো যাব নোৱাৰে লৰচৰ হ'ব নোৱাৰে আৰু মই বোলো গৰুজনী তই বোলো হেৰি বেলেগকে আকৌ আধি দি দিবি
আহ
নহলে আকৌ বেছি দিবি এতিয়া ইমান টানি আজি লগ ফুব নোৱাৰে নহয় ইমান হেৰি ইয়াৰ বয়সত হয়
অ এতিয়া ইমান বয়সত কত গৌ চাই ফুবলৈ সময় হেৰি কাল থাকেয়া নামঘৰে চামঘৰে যাব লাগে এতিয়া ইফালে সিফালে যাব ব লাগে গৰু চৰাই পোৱা দিন নাই আও এবিলাক কামত এতিয়া নেলেগ লাগিব ন
অঁ
আধি দি থক নহলে বা বেছি দিব দিবি
অঁ মই সে পোৱালি এটাও আছে নহয়
অ
পোৱালীটো আধি পেললে হেনো নিব অকণমান ডাঙৰ হলেহে নিব এতিয়া অলপ সৰু হৈ আছে যে তাৰিছত হে গৰুজনী বোলো নহলে বেছি দিবি এতিয়া আকৌ বোলে গৰুজনী আকৌ এ গাভিনী পৰিছে যে
অ
এতিয়া আকৌ বেছি দিবও নোৱাৰে নহয় বেয়া লাগিব হয়
উম গাখীৰ খিনিও ঘৰতে খাবলৈ পালেও হয় যেনিবা ন সেই পুহাতটো কষ্ট তই হে হেনেহে সেই আছে বিচ আহি ফুৰিব লাগে আহিব
অ বৰষুণৰ দিনত এতিয়া খেৰ চেৰ এতিয়া এইবাবা আমাৰ বৌ ধানা সেয়কে নিলে
আহ
খিনি নিওঁতে শুকাই আকৌ বৰষুণ নহয় সেইকেইদিন বৰষুনত তিতে শুকুৱাওতে শুকুৱাওতে ধেৰ দিন লাগছে তে সিহঁতৰ সেইটো কাৰণে বোলো হেৰি শুকুৱাই পেলাইহে থব পাৰিব এশে নহ'লে গেলি
অ নহ'লে গেলিয়ে যাব লগতে পচি যায়
অ পঁচি যাই সেইটো কাৰণে বোলো এয়া উম সেই তহতে বোলো পঢ়িবই নালাগে দে বোলো হেই দিবি আ নোৱাৰিবি নহয় ইমান সে সেই খিনি সোমুৱাওতে অতদিন লাগিছে বৰষুণে বৰষুণ যে ৰ'দ দিব
বৰষুণ আহ আকৌ চোতাল খন মা ৰ'দ নপয় দে
চোতালখনতো ৰ'দ নোপোৱা অকণমানিকে চোতালখন যে তাতে
উম
আকৌ ৰাস্তাত দিয়ে মেলি ৰাস্তাতহে দ্বীপ পেলাই আও তেনেকে সেইখিনি যেন-তেনে সোমোৱাই থ'লে আও।
অঁ অঁ আকৌ ঘে-ঘাইখিনি খেৰ খিনি দি নহ'ব ন? চাহ-টাহো খুৱাব লাগ
অ' কেঁচা হাঁহ খাব লাগিব তেতিয়াহে।
উম। ওচৰতেতোন তেনেকুৱা পথাৰ ওচৰতে নাই? দূৰলৈ নিবা লাগিব ন?
অ' দূৰত যোৱা এতিয়া। আমাৰ ইয়াৰ নিচিনা হোৱা হয় ভা ভাল আছিলে আমাৰ ওচৰতে পঠা আও অ' ধুনীয়াকে পথাৰত দি থ থৈ আহিলে আকৌ আনিলেগৈ
জধলাল লৈ আহিলে তাত এতিয়া ইমান দূৰত আকৌ টানি টানি নিব লাগিব আনিব লাগিব।
উম।
ন?
অ', সেয়াই, সেইটো কাৰণে। বেছি দিবই দিছো আও কি কৰে নাজানো আও।
কি কয় এয়া?
অঁ
মোৰ তাত ফোনৰ নম্বৰো নাই নহয় ফোন কৰি সুধিবলে! মাই ফোনৰ নম্বৰ নাই।
অ' মই হেৰি দিম দিয়ক বাৰু পিছ
অ' দে হ'ব দে ন? চুপ-চুপ দিব। হ'ল।
অহ
উম-উম হ'ব দে।